হেল্ল'। হেল্ল'।
হেল্ল'।
হেল্ল'।
কি হ'ল দাদা ভালনে? শুনা পাইছেনে দাদা? হেল্ল'।
হেল্ল'। হেল্ল'। অ' এতিয়া শুনা পাইছোঁ। নেটৱৰ্কৰ অলপ আপডাউন হৈছে। আছোঁ ভালে আছোঁ, আপোনাৰ?
ভালে ভালে। পিছে খোৱা দোৱা হ'ল?
অ' খোৱা দোৱা হ'ল।
এনে মই যে খাই ৰুমত আহিলোঁ জাষ্ট খোৱা দোৱা কৰি।
অ' কিহৰ বিষয়ে কথা পাতিব?
এ, এনেই ভ্ৰমণ বা কিবা ভাবিছোঁ কিবা এটা ভ্ৰমণৰ বিষয়ে কিবা আলোচনা কৰোঁ মানে।
অ', অ' কৰক তেতিয়া ষ্টাৰ্ট কৰক।
অ' তে আপুনি ক'ত আছে এতিয়া?
মই এতিয়া হেৰিতে আছোঁ দক্ষিণ ভাৰত।
অ' চাউথ ইণ্ডিয়া তাৰমানে।
উম।
কি কৰি আছে আপুনি চাউথ ইণ্ডিয়াত?
ইয়াতে চাকৰি কৰি আছোঁ প্ৰাইভেটত।
উ, উম, উম। ময়োতো চাউথ চাউথ ইণ্ডিয়াতে আছিলোঁ চাৰি বছৰ, জাষ্ট এই মাহ অলপ কুৰ্ণাল, ঈদৰ আগত মানে আহিলোঁ, ঘৰত আহিলোঁ মানে।
অ' কি কৰি আছিলে?
কেনেকুৱা চাউত ইন, নাই মই বি টেক কৰি আহিলোঁ মানে।
উম।
তে চাউথ
আছে, আছে ভালে আছে, মানুহবিলাকো ভালে আছে। বেছি ভাল মানুহে বেছি, এ, উম, বেয়া মানুহো থাকেই বাৰু চবতে।
অ' কম বেছি থাকেই, সকলোতে থাকে মানে, কালচাৰটো কেনেকুৱা চালে আপুনি?
কালচাৰটো তাহাঁতে কালচাৰেলি বহুত ধনী হয় মানে ৰিচ হয়। আমাৰ নিচিনা নহয় যে কালচাৰটো লাহে লাহে হেৰাই যোৱা নিচিনা নহয়, তাহাঁতি ধৰি ৰাখিছে কালচাৰটো।
উ কালচাৰো ভাল আছে তাতে মানে আৰু মানুহৰ থিংকিং এবিলিটিটো সিহঁতৰ মানে বহুত। মেচ'ৰিটি লেভেল হাই ইয়াত মানে, এডুকেটেড পিপ'ল বেছি আছে তাতে মানে। অলপ তাতে
আপুনি নৰ্থ ইষ্টত ক'ত ক'ত ভ্ৰমণ কৰিলে? মই কৰিলোঁ নৰ্থ ইষ্ট চাউত ইণ্ডিয়া। লগতে ওচৰে পাজৰে ফুৰিলোঁ ল'কেল এৰিয়াবিলাক। অলপ চলপ।
নাই মই বেছি ভ্ৰমণ কৰি পোৱা নাই, মই মানে মোৰ হায়ষ্ট ইফালে ইপিনে ছাউথ ইণ্ডিয়া এইপিনে আৰু আ, ভূটান গৈছিলোঁ এবাৰ। আৰু পিছ আৰু নৰ্থ ইষ্টত গুৱাহাটী গলো বেংগল গৈছিলোঁ, কলকাতা গৈছিলোত এবাৰ, ন' ইমানেই। ইমান ভ্ৰমণ কৰা নাই মানে ষ্টাডি আছিলোতো ইমান ত' সিমান ভৰি, ভ্ৰমণ কৰিব সময়ে পোৱা নাছিলো মানে।
উম। ভৱিষ্যতে যদি ক'ৰবাত ভ্ৰমণ কৰিব বিচাৰে ক'ত ক'ত যাব মন আছে?
মানে মোৰ গল্ফ কাউন্ট্ৰীবিলাকতো ফুৰিব মন আছে। মে আগৰপৰা মানে ড্ৰিম সিহঁতৰ মানে ইয়া ম তাত লাইফ ষ্টাইল, লাইফ ষ্টাইলবিলাক অকমান ব্লেক হৈ থাকে নহয়? এক্সপেৰিয়েন্স ল'। মানে ইচ্ছা আছে যে তাত কেনেকুৱা দৈনন্দিন জীৱন কেনেকুৱা হয়, কেনেকুৱা ধৰণৰ মানুহৰ আচাৰ বৱহাৰ কেনেকা ধৰণৰ সেইটো চলে মানে ভাল লাগে আকি।
উম, মোৰো মন আছে বাৰু ইফলে ক্ৰাণ্ট কাউন্ট্ৰীবিলাকত যাবলে। ইউৰোপত গ'লে ক'ত যাব?
ইউৰোপত গ'লে মানে তেনেকুৱা ডিচাইড কৰা নাই। ইমানো চাই পোৱা নাই।
আচ্ছা।
আছে মোৰ ভাল মানে কেইখন দুই তিনিটা কানট্ৰি আছে, মোৰ যাব বহুত মন আছে তেনেকুৱা। মানে ৰাছিয়া এটা মানে চাব মন আছে, জাৰ্মানী চাব মন আছে আৰু ইউ কেত। মানে, মানে, এই তিনিটা কাানট্ৰি মোৰ অকনমান মানে ভাল লাগে, ৰাছিয়া আপুনি অ, নাই। তাতে শুনিছো এনি টাইম ঠাণ্ডা থাকে, তাতে ৱেডাৰ বিলাক ভাল।
উম,
মানে এক্সপিৰিয়েন্ঞ্চ ল'ব বি
এছিয়াৰ ভিতৰত যদি কোনোবা কাানট্ৰি মানে আপোনাৰ মতে ভাল কাণ্ট্ৰি এটা ভিজিট কৰিব হ'লে ক'ত যাব বিচাৰিব।
এছিয়াৰ ভিতৰত তেনেকুৱা
থেংক ইউ।
এছিয়াৰ ভিতৰত তোমাৰতটো ৰাছিয়াতোৱে বেছি ভাল লাগে মানে।
ৰাছিয়া এছিয়াত নহয় চাগে।
ৰাছেটো এজিয়াতে আছে নেকি চাগে।
নাই এইটো বেলেগ হেৰিত পৰে। এছিয়াত আছে আপোনাৰ চাইনা, বাংলাদেশ। আহ, তাৰপিছত আফগানিস্তান, পাকিস্তান, এইবিলাক এছিয়ান কানট্ৰি।
নে, নেদৰলেণ্ডো আহ ন চাগি।
উম, নেডাৰলেণ্ড মই চিয়ৰ নহয় আহিব পাৰে।
অ, অ, নাহে চাগে নাহে নাহে মই ভাবিছো। ৰাছিয়া টো আহে নেকি এছিয়াত।
উম, হম।
নাহে ন।
হয়, উম।
চাগে মোৰ মোৰ মিষ্টেক হ'ব পাৰে এনেকুৱা। এছিয়া হ'লে তেনেহ'লে মোৰ জাপানটো অকনমান ভাল লাগে মানে জা নটো, চাইছো মানে উন্নতি বহুত মানে তাতে। ডেভলপমেণ্টৰ ক্ষেত্ৰত মানে ক্ষেত্ৰত চাব আপুনি, তাৰ মানে বহুত ডেভলপ ত' তাতে গ'লেও মানে এক্সপিৰিয়েঞ্চটো ল'ব পাৰিম মানুহৰ থিংকিং লেভেলটো বেলেগ, নীতি নিয়ম বেলেগ। সিহঁতে মানুহে কেনেকে দৈনন্দিন জীৱন পাৰ কৰে, এইটো চাব মন আছে। ভ্ৰমণ কৰিব গ'লেতো আপো আপুনি চাব মই ইণ্ডিয়াতে আজিকালি বহুত ভ্ৰমণৰ ঠাই আছে, সেইটোৱে চোৱা নাই। আশা আছে আশা কৰিব লাগে, মানে কৰি আছো আৰু এক্সপিৰিয়েঞ্চ ল'ব লাগে, ভ্ৰমণ কৰিব লাগে।
মই ভ্ৰমণ ষ্টাৰ্ট কৰিম, প্ৰথমে অসমতে কমপ্লিট কৰিম তাৰপিছত নৰ্থ ইষ্ট। তাৰপিছত ইণ্ডিয়াৰ মানে বেলেগ বেলেগ ষ্টেট বিলাকত যাম, আৰু যদি মই এছিয়াত যাব বিচাৰো এছিয়াত যোৱা হ'লে মই চ, ফাৰ্ষ্ট চাইনা প্ৰিফাৰ কৰিম, চাইনা যাম। চাইনাৰ পিছত জাপান, জাপা-জাপান যাম। চাইনা আজিকালি আমেৰিকাই পিছ-পিছ পেলাই দিলে নহয় চ'ব হেৰিতে। এ, পেৰামিটাৰ শিক্ষাৰ ক্ষেত্ৰতো আগবাঢ়ি আছে আমেৰিকাতকৈ। যি কোৱা যায় আৰু প্ৰডাকচন। চৌ, ভ্ৰমণ কৰিবলৈ চাইনাও এটা ভাল জেগা আৰু, এফালে উম, আৰু আফগানিস্তান যাব মন আছে, মোৰ আফগানি ভ্ৰমণ কৰিব। উম, দেখিবলৈ বহুত ধুনীয়া বস্তু আছে তাতে।
উম, উম, দিখিবলৈ ধুনীয়া আছে। ভ্ৰমণতটো কৰিব লাগে মানে ভ্ৰমণতটো কৰিলে কি হয় মানে, মানুহৰ মানে মনটো ফ্ৰী হয়, মানে লাইফৰ বেলেগ এটা মানে কণফৰ্ট অ', সেইটোৱে, সেইটোৱেই। আশা আছে ভ্ৰমণ কৰিম, অসমত প্ৰথমত আমাৰ। অসমতো ভালকে চাব লাগিব। মই অসমত বেছি ভালকে চোৱাই নাই, দুই, তিনিটা ডিষ্ট্ৰিক্ট মই চাইছো মানে অকল, বেছি ডিষ্ট্ৰিকে চোৱা নাই। অসমতে ভালকে মানে ওচৰে পাছৰে আৰু।
বাকী আমাৰ উইদিন ইণ্ডিয়া, মানে ইণ্ডিয়াৰ ভিতৰত যদি ভ্ৰমণ কৰিব বিচাৰে তেতিয়া হ'লে মানে কি, কি, এনেকুৱা আমি ৰেডি হ'ব লাগে অলপ আইডিয়া।
এতিয়া মানে আপুনি মইতো সিমান ভ্ৰমণ কৰি পোৱা নাই, ইমান এক্স পেৰিইঞ্চে নাই মানে মোৰ, তথাপিও মানে ভ্ৰমণৰ কাৰণে আপোনাৰ লগ লগৰীয়া হ'লে বেছি ভাল হয়, আপুনি মানে এনজয় কৰিব। পাৰিব মমেণ্টটো, নেক্সট ফ্ৰেণ্ড থাকিলে। অকলে, অকলে আপুনি চাব, মানে অকলৰ অকলে গ'লে মানে, যেনেকুৱা মানে ফিল্ড যিটো আহিব মানে। সেইটো অকমান বেলেগ আৰু লগ লগত এজন, দুজন বা কোনোবা ফ্ৰেণ্ড বন্ধু-বান্ধৱক লৈ গ'লে, এইটো বেলেগ। টো, মানে আপুনি এক্সপিৰিয়েঞ্চটো বেছি ল'ব পাৰিব, এনজয়মেন্টো আপোনাৰ বেছি হ'ব। পিছে আৰু টকা-পইচাৰো আছে, প্ৰথমত আগত টকা- পইচা খিনি এনজয় ইনকাম কৰিব লাগিব। নহ'লে ত' আপুনি য'ত আজিকালি চাব য'তে যাব, তাতে টকা পইচাটো লাগেই মানে।
হম, বাকী আমি।
টকা যে
ভ্ৰমণৰ আগত কি, কি মানে এনেকুৱা ভ্ৰমণ কৰিলে কি, কি সাৱধানতা মানে মানি চলিব লাগে, মানে ত' যাতে আমাৰ ভ্ৰমণটো অলপ হেৰি হয়। চেফ হয়, মানে সুৰক্ষিত হয়।
ভ্ৰমণ মানে আপোনালৈ য'ত যাব, তাতে যিবিলাক গাইডলাইন আছে যেনেকুৱা, যেনেকুৱা আছে তেনেকুৱাই মানে ফ'লো কৰিব লাগে। আপুনি মানে নিজে মানে মানে বা তেনেকুৱা কিবা নিজৰ মতে চলিলে নহ'ব। যে ৰুলছ, ৰেগুলেশন যেনেকুৱা আছে, যেনেকুৱা সিহঁতে বান্ধি দিয়ে, সেইটোয়ে মানে ফ'লো কৰিব লাগে মানে। আপুনিতো নিজৰ ঠাইত নহয় ন', বেলেগ এটা ঠাইত গৈ আছে, ত' সিহঁতৰ ৰীতি-নিয়ম আপোন ল'ব লাগিব নহ'লেতো নহয় ন'।
উম।
ত' বোলে অকমান মানে , যি ঠাইত যাব, সেই ঠাইত কালচাৰ কেনেকুৱা। নীতি-নিয়ম, ৰুল-ৰেগুলেশচন যেনেকুৱা। সেইটো ফ'ল' কৰিব লাগিব আমাৰ। লগতে নিজকে অকণমান চেফ টি লৈ চাই চলিব লাগে, য মোৰ দাৰ কাৰণে কোনোবাই, কোনোবাই দুখ নাপায় বা কোনোবাৰ ফিলিংছ হাৰ্ট নহয়। তেনেকুৱা মানে এটা নিজকে এটা মেণ্টেলি ষ্ট্ৰং বা তেনেকুৱা প্ৰিপেয়াৰ কৰিব লাগে।
অ'। হেই বাকী এনেকুৱা ঠগ, প্ৰবঞ্চনাৰ পৰা বাচি থাকিবলৈ কেতিয়া বহুত আমি এনে শুনা পাওঁ, ৰেল ষ্টেচনত থকে ধৰিছে, কিবা হৈছে এনেকুৱা বস্তু সেইবিলাকৰ পৰা বাচি থাকিবলে কি পৰামৰ্শ দিব।
তেনেকুৱা মানে আপুনি, যতে-ত'তে যায় যে। সকলো মানুহক আপুনি ট্ৰাষ্ট কৰিব নোৱাৰে। আপুনি চাব, আহ যিবিলাক ঠগি মানুহ সিহঁতে বেছি, বেছি আপোনাক মানে ক'ব। এইটো এনেকুৱা, এইটো এনেকুৱা, এইটো এনেকুৱা, মানে সিহঁতে মানে যিমান তাতকৈ বেছি আপোনাক কবলৈ সকলো সময়ত ট্ৰাই কৰিব। যাতে আপোনাক ফুচুলাব পাৰে, তোমাৰ হৈছে সিহঁতৰ যিবিলাক মানুহ আছে। সিহঁতৰ পৰা কনন্টাক কৰিব আপুনি মানে যতাহত যাব লাগে গাইড আছে সিহঁত কন্টা যিবিলাক ট্ৰাষ্টড পিপল হয় সিহঁতক লগত লৈ যাব বা যিবিলাক ট্ৰাষ্টেড মানুহ আপুনি মানে চালেও অকনমান আইডিয়া হৈ যায় মানে এইটো এনেকুৱা কৰিব পাৰে চাগে তাৰ মানে ফিলিং আহে মানে আপুনি চাক লক্ষ্য কৰিব অকনমান হ'লেও আপুনি অক গ'ম পাব এইটো মানে অকনমান ফলা কৰিব নালাগে পিছে আৰু মইতো সিমান ভ্ৰমণ কৰি পোৱা নাই ইমান এক এক্সপিৰিয়েনচ নহয় মই চাৰি বছৰ চাউঠ ইণ্ডিয়াত আছিলো ট্ৰেইন যোতা মানে আ তাতে য'ত কৰিছোঁ ট্ৰেইনতে মানে অকমান আপ আবনতা জন যিমান খিনি কৰিব লাগে সিমান খিনিয়ে বেছি জানো আৰু নিজৰ বস্তু পানী বিলাক অকমান ছেভ ৰাখি ফোন বিলাক আপুনি চাব সিমান ট্ৰেইনত ফোনবিলাক চাব নালাগে। ষ্টেচন বিলাকত অকনমান সাৱধানা অৱলম্বন কৰিব লাগে। কাৰণ আজিকালি চুৰ চিবিলাক মানে মানুহ ঠগি মানুহ বহুত আছে।
উম বাকী অসমত যদি ভ্ৰমণ কৰে কিহেৰে ভ্ৰমণ কৰিব বাইক নহলে গাড়ী ন ট্ৰেইন নে বা কি ব্যৱহাৰ কৰিব?
ভ্ৰমণ কৰিবলৈ গ'লে আপুনি যদি ভালকে বিস্তাৰে চাব বিচাৰে বাইকটো মোৰ মোৰ পাৰ্চনেল এক্সপিৰিয়েনচ মানে বাইকটো বেছি ভাল হয় মানে যতে ততে আপুনি যাব পাৰিব। মানে অকনমান ৰাস্তা হ'লেও যাব পাৰিব সেইটো ভাল হয়। আৰু বহুত দূৰৰ ৰাস্তা হলেতো আপুনি ভাইক লৈ মানে নহয় যিবিলাক যিবিলাক বাছৰ ৰাস্তা আছে ইয়াতে বাছত যাব লাগিব। যিবিলাক ট্ৰেইনৰ ৰাস্তা এইবিলাক ট্ৰেইনত যাব লাগিব মোৰ মইনা জনা মতে ওচৰে পাজৰে বা যত বাইক লৈ যোৱা যায় বাইক লৈ গ'লে মানে এক্সপিৰিয়েন্ঞ্চটো বহুত মোৰ হিচাপে বহুত ভাল হয়।
উম।
মোৰ পা হিচাপে বাইক লোৱাটোৱ মানে মই প্ৰি পেপাৰ বেছি কৰোঁ মানে। নিজৰ ফিলিং মানে চাব বহুতবস্ত নিজে চাব পাৰিব এক্সপিৰিয়েঞ্চ কৰিব পাৰিব। ত' ফিল্ড য়ে বেলেগ আহে মানে।
এয়া হয় বাৰু, এতিয়া
হয়‌ কি বা।
মোৰ মোৰ বাইকটো